হেল্ল' অ কি অ' অ' শুনিছো শুনিছো
মই শুই আছিলো ৰ'বা
অ অ
উম তুমি কি কৰি আছা
ময়ো এনেই আছো ইফালে বাকী ভাত চাত খালা নে খোৱা নাই তুমি দিনত
মই ভাত খালো দিনততো তুমি খালানে
অ অ খাইছো বাকী তোমালোকৰ সিফালে আজি বৰষুণ দিছে নে
ফিলি পিনে বতৰটো অলপ কিনকিনাই কৰি আছে উম তোমালোকৰ পিনে
অ দিছে দিছে আজি ইমান দিন পুৰত পিছত যে বৰষুণ বৰষুণ দিল দেখা পাইছা নে পোৱা একমাহ বা দুইমাহ হৈ গ'ল বৰষুণ বৰষুণে নিদিয়ে এতিয়া আজি হঠাৎ যে বৰষুণ দিলে
তাত তাকে বৰষুণ দিয়া কাৰণে বতৰটো অ গৰম গৰম হৈ গৰম হৈছে এতিয়া অলপমান ঠাণ্ডা ঠাণ্ডা হৈছে
সেইটোয়েতো উম ঠিকে কৈছা তুমি বাকী ঘৰৰ মানুহ কেনে আছে আংকুল আণ্টি
ভাল ভাল অ ভালে আছে স্বাস্থ্য পাতি ভাল আছে তোমাৰ ঘৰৰ
অ', ঠিকে ঘৰত ঠিকে আছে চবে বাকী পঢ়া পাতি কেনে চলি আছে তোমাৰ
পঢ়া পাতি এক্জাম খতম হ'লগে তোমাৰ দুদিন মান আগতে ছ' এতিয়া আৰু পঢ়াৰ একো হেৰি নাই বাকি তোমাৰ এক্জাম তোমাৰ এক্জাম চলি আছে নে
নাই মোৰো খতম হৈ গ'ল এই সপ্তাহ আগতে মোৰ খতম হৈছে এক্জাম মোৰ এতিয়া এটা পঢ়া পাতি ইমান টেনচন নাই আৰু
তাকে আমাৰ আজিকালি বাৰিষা উম কোৱা
আমাৰ এই বতৰ অলপমানানে এতিয়া আছে যদি আমাৰ এই জলবায়ু পৰিৱৰ্তনৰ কাৰণে বহুত সমস্যা হৈ আছে
অ ঠিকে কৈছা আজিকালি বহুত সমস্যা দেখা
তাকে ত তুমি কি ভাবানো উম উম তুমি কি ভাবা এনে জলবায়ু ওপৰত পৰিৱৰ্তনৰ বিষয়ে আজিকালি যি হৈ আছে মানে ইমান
হা পাই আছা বৰ্তমানে কেইদিন আজি মই কলোই তোমাক অলপ আগতে যে আৰু এইবাৰ দুই দুইমাহ বা তিনিমাহ পিছত বৰষুণ দিছে আগতে যে মনত আছে নে আগতে এনেকা তিনি চাৰি পাঁচ বছৰ আগতে এই দুই মাহ আগৰ পৰা কিমান বৰষুণ দিছিল পুৰা বাৰিষা বতৰ ত আৰম্ভ হৈ গৈছিল কিন্তু এতিয়া দেখা পাইছা বগৰা ৰ'দ গোটেই দি থাকে পুৰা গৰম হৈ আছে পৰিৱেশটো কিন্তু বৰষুণে নিদিয়ে এইটো জলবায়ু পৰিৱৰ্তনৰ ফলতে এনেকুৱা হৈ আছে বাকী তুমি কি ভাবা এনেকুৱা
তাকেই জলবায়ু বোৰ কাৰণে আমাৰ মানুহ আমাৰ নিজৰ মানুহবোৰৰ কাৰণে জলবায়ু পৰিৱৰ্তন হৈছে আমি যেনেকে বন ধ্বংস কৰি আছো তোমাৰ এ তাৰ পিছত তোমাৰ ইমান পালোে ইমান তোমাৰ অ' কাৰ্বনডাই অক্সাইড বা ইমান গাৰী চলে প্ৰদূষণ কৰি আছোঁ সেইবোৰৰ কাৰনে। মানে মেইন এই জলবায়ু পৰিৱৰ্তন হৈ আছে ক'ব গলে। ত' আমি জলবায়ু পৰিৱৰ্তনটো শুদ্ধ অলপ জলবায়ু পৰি কমাবৰ কাৰণে আমিও অলপ নিজে হাত দিয়া ভাল হয় কিছুমান ক্ষেত্ৰত মই সেইটো ভাবো তুমি কি বুলি ভাবা
অ ঠিকে কৈছা তুমি যেনেকুৱা দেখা পাই আছা এনেকে এনেে জলবায়ু চ পৰিৱৰ্তন হৈয়ে থাকে পৃথিৱী যেনেকে জলবায়ু